অও।
কি কৰিছা?
এনেই আছো, তুমি? উম শুলে।
ক'ত?
হম
ক'ৰবাত গৈছিলানি?
বিয়া আক।
অ', অ' মই পাহৰিলোয়ে । কোৱা?
হম
লুডো
নাই খেলা ইহতে খেলি আছিল চাই আছিলোঁ। তুমি কিবা সপুন দেখিছিলা ন কি দেখিছিলা?
পাছত
হম
পাছত কে কম।
হেলো! কিয় ?
এনে।
এতিয়া কোৱা আক? অ', তেনেকুৱা।
উম।
আচ্ছা। ট্রেনব় মাটতো সুনিচা নাই?
অ'।
গৰম কেনেকুৱা ?
মজা
ভজা
মজা মজা
যোনবাই পোহৰটো গাত ধৰিব লৈছে নিপানে গৰম উঠিছে মো।
আৰু
আহ পানী চানী আনি থৈছ নাই পানী চানী খাই থাকিবা গৰমত।
উম নাই খোৱা।
কেলে বা
নাই খোৱা।
খেতি কি কৈছ খেতি ছেতি কৈছ নাই তহংক পথা
হা?
খেতি চেতি কিমান মান কৰিছে বোলো খেতি? খেতি আৰম্ভ কৰিছে নাই?
নাই পানী নাই পানী নাই।
পানী থাকোতে নে
পানী থাকোতে আমাৰ ইয়াত কোনো কৰাই নাই।
কঠীয়া কিমান আছে তোমাৰ মাত
তাত
জানিও নোকোৱা নে কিনো?
হেই।
আমাৰ দলোৱা পথাৰ।
আমাৰ এদুৱা, দুদুৱা, তিনদুৱা। ত
খাদ্য
ৰ'বা, এক-দুই-তিনি
উম, উম।
ছয়।
হম।
আৰু আগফালে আঠ।
উম।
ন'মান আছে।
নদুৱা।
উম, ন-দহ দুৱা মান
অ', দুই-তিনি বিঘা মান আছে আও।
ডাঙৰ-ডাঙৰ
তাকেতো।
উম।
অ', নাই ইমান। আমাৰ পুখুৰী খান্দি দিলে, মাটি খিনি তাৰ পিছত অকল দুদৰা।
এদুৱাটো চাৰিদৰা মান হ'ব, হালি দিয়া
উম।
ডাঙৰকে থৈ দিছে।
এদুৱাটোত, চাৰিদুৱা মান হ'ব?
অ', তাত আলি দিয়া জগাত চাৰিদুৱা হ'লেও মানে সেই সৰু-সৰু চাই দোৱা হ'ব আও।
উম, উম।
উম, আলি দিয়া লগত।
উম।
তেনেকে থৈ দিছে।
আচ্ছা।
এডৰা সেই আগফালে আকৌ হেৰি নহয় নামঘৰ মণিকূট কৰিবলে।
অ', মনিকূট বনাইছে যে তোমালোকৰ মাতি নেকি? দান দি দিলা
অ'।
ইমান গৰমত ক'ত? ইমান গৰমত ক'ত? বোলো কি
আইদেউ সপোনত দেখিছিলে।
কি বস্তু?
এ দান দিয়া।
অ'।
তাপা দি থলে আহিবলে।
অ'।
পইছা দিছিল লোন লয়।
কিমান দিছিলে?
জানোঁ পাহৰিলোঁ মা কি কৰিছিলে গ'ম পাই খৰন ষ্টাৰ বেগটো যে
অ'।
হল, আমাৰ মাটকনো দিলে।
উম।
অ', যেতিয়া বাপেকে মাটিটো কিনি পেলাই উলাইছিলে। তেহেতৰ বাপেকৰ নামত দিবলৈ ওলাইছিলে।
অ', তোমালোকৰপা কিনি?
অ'।
আমাক কেলে বেছিব তেনেকে।
তোমালোকে দান দিছো, আকৌ কেলে দিয়ে আকৌ।
অ', মানে অ', বনোৱা মেলা পাছত আৰু।
উম, উম।
তাৰপৰা দেতাই ধেৰ কিবা কিবি কলে।
বাপেকক।
উম, চবেই কলে আৰু, দেতা বুলি আমাকোতো কিবা এটা ভাবিহে দিছে।
তাকে।
আমাৰ পাচফালে মাতি দি দিছে তাৰ বদলি।
বিহু আহিবই নহয়, কাতি বিহু।
উম।
কাতি বিহু এতিয়া হ'বনে নহ'ব, কি আহে।
কেলে?
মাটিয়ে কোনো ৰোৱা নাই, মাটি চাটি চব ৰুই মেলি আজৰি হোৱাৰ পিছতহে বিহু হ'বগে।
উম।
খৰাঙত তেতিয়া মাতি আহিলে যদি বৰষুনে নিদিয়ে কি হব, তিনি চাৰি মাহ যদি তেনেকে ৰ'দ দি থাকে তিনি চয় মাহ নিদিয়ে বাওঁ, দুই তিনিমাহ, এক দুমাহাহ ৰ'দ দি, ব যদি দিয়ে কণ্টিনিউ দিয়ে। তেতিয়া আৰু মাটি চাতি ফাটি যাব আৰু।
উম, তোমালোকৰ পিনে ৰুইছে নাই। তোমালোক ফালে ৰুইছেনে?
আমাৰ ফালে ৰুইছে আৰু আমাৰ পিছফালে যে কোনেও ৰোৱা নাই।
আমাৰ এই পাছফালে জানো চোৱা নাই দেখা নাই বাৰু।
উম।
মানে পানী সিঁচি লৈ পেলাই কৰিছে।
আমাৰ পিছ, আমাৰ আগফালে আমাৰ আগফালে, আমাৰ পিছফালে ৰোৱাই নাই বোকা চ একেবাৰে আগফালে ৰুইছে নেকি, ইমান আছে ৰোৱনী দেখা নাই ইমান।
ৰুলেটো ভালেই, নুৰুলে।
উম।
ইমান গৰমত আজিকালি ৰোৱনী পাবলৈ টান।
উম।
আৰু ইমান ৰ'দ দিয়ে, কোনে কৰিব বাৰু আমাৰ ৰ'দত।
আমাৰো সেই বঙালী মানুহবিলাক আহে।
বঙালী মানুহ বিলাক যে বঙালী
উম।
ব্ৰইলাৰ ৰাখিম।
অ'
এনেকে আনিবগৈ লাগে থ'বগৈ লাগে
উম। উম, হু কপি এটা দেখিলে নাই উঠনি?
নেদেখিলোঁ। কুকুৰ কন্ধাই দেখিলো কুকুৰ কন্দাই দেখিলো। বিয়া খাই আহিছে।
আৰু অ, অলপটো খাব পাৰিম। তুলনী বিয়াহে, ক'ত আছিলে বিয়া?
এইখিনিতে ৰাতি কিবা হেৰি তুমি বিহু নে কিবা পাতিছে। ফাংচন পাতিছে।
অ', আচ্ছা দেউতাকে ভাত খাব মাতিছিলে।
উম, বিহু খালা গে?
উম,
দেৰিকে হ'ব, এটা মান বজাত বিয়া পাত।
তাকেহে তোমালোক নাইযোৱা নেকি?
হা
তোমালোক নাইযোৱা নেকি?
সেই নাযোৱা আমি চিনি নাপাওঁ।
অ',
ইমান গৰমত কি বিয়া খাবা গে।
তাকেহে মানুহ একে জেগাত ৰখিবই নোৱাৰি গম পোৱা নে? ইমানে গৰম দিছে।
ইমান গৰমত ঘূৰি থাকিলেও বেয়া হ'ব।
উম, গছ-গছনি কাটি পেলোৱা যাওঁতে গোটেইটো গড়বড় লৈছে নহলে নহয় নহয়।
তুমি ঘূৰিবলৈ লৈছা লৈছা।
উম,
ইমান গৰমত তুমি বুলু।
কাইলৈ পৰাটো বন্ধ হৈ গল কাইলৈ পৰাটোতো নকৰোৱে।
অ', ইমান গৰমত ভাল নহয় বেমাৰত পৰিবলৈ হ'লে শেষ
ফুৰি ভাল লাগে না, ফুৰাৰ মজাই বেলেগ মানুহে জীৱনত ঘূৰিবও লাগে। ঘূৰা ফুৰা কৰিবও লাগে।
ই গৰমটোত।
ঘূৰা ফুৰা নকৰিলে কিডাল হ'ব?
অ', গৰমটো।
গৰমটো হ'ব গৰমৰ গৰমক চাই পেলাই আৰু গৰমটো আহি থাকিব গৈ থাকিব।
কে হে ফুৰিবলৈ থাকে নে কাৰবাৰ উম,
উম,
তোমাৰ বুলু কাইলে ডিউটি এটা আছে।
কিহৰ?
ঘাটি ৰুবলৈ যোৱা।
অ', কিবা কৰে হেয়াহে বৰষুণে পালে, মনত আছে নে?
উম,
জানো কি কৰে, অভিনাশ দা গৈছিলে ঘূৰি আহিলে।
উম,
গালি পাৰিছিলে কিবা এটা, তাৰ পিছত কাজিয়া লাগি পেলাই ঘূৰি আহিলে, আকৌ গৈছে।
উম,
বাপেকে দিব পাপায়ে কিবা ক'ব তাইক?
চাও
অ'। বাপেক, ককাকতকৈ বাপেককে ক'ব লাগে, কি আছিলে, সেয়কে ক'ব লাগে ককায়েকেইটাক।
শুকাই গ'ল।
হম?
কাৰ ককায়েকক?
তাইৰ ককায়েকগীতাক।
অ' টো।
উম।
অবিনাশহঁতেটো চান্স হে পাব লাগিছিলে, কবলে।
তাকেতো, এ বহুত, বাদ দে, জিম্পিয়ে ফোন চোন কৰিছিলে নেকি, আগত পানী খালা নাই?
নাই কোৱা।
উম, এই কলেজ যোৱা কথা আছিলে নহয়, ক'ত গ'ল?
তাই যোৰহাটলৈ গৈছিলে, আহিলে। অ' মোক অকলে গছ বুলি কৈছিলে, মোক যে অকলে গছ বুলি কৈছিলে
উম।
আকৌ দেখুন ফটো- চুটো মাৰি আছে দেখোন।
কাৰ লগত?
অকলে অকলে।
কোনে?
মানে তাইকটো ফটো মাৰি দিছে কোনবাই
অ'।
মই কৈছোঁ অকলে গৈছা নে, কৈছে অ', অকলে আহিছোঁ।
এনেই কৈছে তাই।
উম। ফটো লগাই আছে নহয়, ষ্টেটাছ।
হম। লগৰ ছোৱালীৰ লগত, যোৰহাটত নো কি আছে, যোৰহাটৰ কি আনিব আছে, কিবা আনিব গৈছিলে নে কি?
নাজানোঁ, মানে কিবা কাম আছে নে কি, কৈছে নাই এনেই
উম।
নালাগে।
ফুৰিবলে।
উম।
যোৰহাটৰ ফুৰিবলগীয়া কি জাগা নো?
এনেই আৰু
মই গৈ পোৱা নাই নহয়, কিবা লাগিলে মাজুলীলৈ গৈছোঁ বাৰু
উম।
উম, যোৰহাটলৈ।
ময়ো নাই পঢ়া।
গৰম, এনেই গৰম, অকল যোৰহাটলৈ যায়
উম।
কিব কিবি, আমনি লাগে। মই আমনি, ‌আমনি লাগিব লৈছে আৰু।
কেলে?
খোজ কাঢ়িবলৈ, ঘূৰিবলৈ পালে মোৰ আমনি নালাগে বাৰু এনে কৈ দিছোঁ আৰু, আমনি লাগিছে বুলি কিন্তু আমনি নালাগে ঘূৰিবলৈ পালে
এতিয়াও নালাগে মোৰ
উলা বুলি ক'লে গুচিয়েই যাওঁ মই। বাদ দিম মই চব, উলা বুলি লি ক'লে হৈ গ'ল আৰু, উম, য'ত যাম যাম আৰু এ কি হ'ল ন আক আমি যে ৰেষ্টুৰেণ্ট আছিলো যে মই যে কৈছো ৰেষ্টুৰেণ্টত আছিলো বুলি।
অহ। উম।
অ আজি আম চনু ভাগৰ বাৰ্থডে আছিলে নহয়, চিৰি আছে নাই চুনু কোন? ভূমিকা, চুনু
অ অ অ অ।
মোৰ বৰটা লৰাটো যে।
ৰবা চোন
তাৰ ভাগৰ আজি বাৰ্থডে আছিলে ক'ৰবাত হেৰিত আছেগে কে এফ চিত চেলিব্ৰেট কৰিছিলে। উম বাৰ্থডটো হা?
তুমি কোৱা আক
কি বস্তু?
এ নামটো কি? কেনা খনে
এয়াতে আজি চনু ভাগৰ বাৰ্থডে আছিল বোলো। অ ৰেষ্টুৰেণ্টৰ তোমাৰ নেটৱৰ্ক নাই নেকি জেগাত? মাটই যোৱা আক।
ৰবা এতিয়া শুনিছে নাই?
উম শুই আছিলা নেকি?
অহ বে। এতিয়া শুনিছা নাই?
শুনিছো অকমান লেট লেটকে আহিছিলে আক
অ। কোৱা
ভিতৰত সাপ সোমাইছিলে নহয়।
ৰ